কি কৰি আছা? কি কৰি আছা? উম হুম। ভাত পানী খা'লা?
উম ভাত নাই খোৱা মই তোমাৰ চাহ অলপ খাই দিছোঁ এই জাষ্ট।
অ, কত আছা এতিয়া?
এতিয়া মই বৰ্তমান অ শুই আছিলো এনেই মানে বিছনাত, পৰি আছিলো তুমি?
ময়ো এনেই আছো বাগৰি।
বাগৰি বাগৰি এই ঘৰ লাইট নাই নেকি আমাৰ ফালে আছে বাৰু।
হেই কি কম লাইট নাই বহুত গৰম। তেই খিৰিকিখন খুলি কিনে এনেই বাগৰি আছো আৰু বহি আছো এনেকেই।
তোমাৰ বেকগ্ৰাউণ্ডত মান নইজ চলি আছে। অঁ হেৰি কি বুলি উম, - কি বুলি কয়? ভাত খালা নাই?
নাই ভাত খোৱা নাই, ৰাতিপুৱা খালো অকণমান দেৰিকে এতিয়া। খোৱা নাই।
কেইটা বজাত উঠিলা ৰাতিপুৱা, কেইটা বজাত উঠিলা ৰাতিপুৱা?
ৰাতিপুৱা আজি ছয় তাতে উঠিলো।
বা ইমান জল্দি।
উম, ডিউটিত আছিলো যে।
মৰ্ণিং পাৰ্চন। ডিউটি কৰা, কাম কৰা নেকি, কি কাম কৰা?
এই চিকিউৰিটি কৰি আছিলো, নাইট ডিউটি আছিল ন। সেইকাৰনে সোনকালে উঠিবলগীয়া হ'ল।
চিকিউৰিটি।
উম।
ক'ত কৰা চিকউৰিটি টো?
ইয়াতে আৰ্মী কেম্পত।
আৰ্মী কেম্প, মজা।
উম।
এনেই বাকী ফিউচাৰ প্লেন কিবা?
বাকী ফিউচাৰ প্লেন সৰুকৈ বিজনেছ এটা কৰি আছো বাৰু।
উম, কি কৰি আছা?
দোকান এখন আছে।
দোকান কি গেলা মালৰ দোকান!
উম, গেলামালৰ আছে, আকৌ এইফালে তেনেকে ক্ৰীম চিম মানে আৰু তেল সেইবিলাক। এইবিলাক ওতসৰ এইবিলাকো আছে আৰু সৰু সুৰাকে।
মানে এইখন তুমিয়ে চলোৱা নে? নে তোমাৰ ফেমিল মেমবাৰ?
মানে ফেমিলিয়ে চলাই আছে এতিয়া। মইতো ডিউটিত থাকোঁ ন। ডিউটিৰ পৰা অহা পিছত থাকোঁ আৰু দোকানতে।
বিয়া পাতিলা মানে তুমি?
বিয়তো পতা নাই বাৰু মাহঁতে চায়।
ঠিক আছে তেনেহ'লে, বিয়া পাতিলে তোমাৰ অকণ দিগদাৰ হৈ যায়।
উম, বিয়া পাতিলে দিগদাৰে আৰু।
একদম দায়িত্ব আহি যায় ন।
উম। উম, তুমি ঘূৰিব পাৰিবা নে কিবা কৰিব পাৰিবা! ঘৰতে সুমাই থাকিব লাগিব।
তুমি কবালৈ ওলাই যাবা, অ' হেল্ল' আহা, হেল্ল' আহা এনেকে থাকিব।
উম, লগৰ লগত ওলাইও যাব নোৱাৰিবা।
তাতকৈ বিয়াখন অকন মানে দেৰিকৈ, ষাঠি বছৰমান বয়সত পাতিলে ভাল হয়।
উম। অলপ ইনজয় কৰি লোৱা আগতে, তাৰপিছত পাতিবা আৰু।
সেইটোৱে কথা। এনে এতিয়া তুমি যেতিয়া যি কৰি আছা ধৰা, তোমাৰ ইনকাম টো ওলাই আছে কিবা এটা প্ৰকেট খৰচো ওলাই আছে। কিন্তু বিয়া- পতা পিছত তেনেকুৱা নহয় আৰু। তুমি একদম দুটা মানুহৰ কাৰণে, দুটা মানুহৰ কাৰণে ইনকাম কৰিব লাগিব। এতিয়া ধৰা আমি- এতিয়া বিয়া নাই পতা, ক'ৰবাত কিবা এটা পালো খাই দিলো, আমাৰ হৈ গ'ল। কিন্তু বিয়া পাতাৰ পাছত, উম ঘৰতে লাগিব এতিয়া। ঘৰৰ কাৰণেও লাগিব, নিজৰ কাৰণেও লাগিব। চিন্তাটো মানে থাকিবই আৰু।
আকৌ লাহেকে তাৰপিছত আৰু এবছৰমান, দুবছৰমান পিছত আকৌ এটা আহিব।
তিনিজনৰ খৰচা আহি যাব তোমাৰ মূৰৰ ওপৰত। তোমাৰ কেঁচুৱাটো আহি গ'লে আকৌ তুমি তাৰ এডুকেশ্যনৰ খৰচ, আকৌ তোমাৰ তাৰ লাইফষ্টাইলটো মেইনটেইন কৰা। আকৌ কি নানা ধৰণৰ হেৰি খৰচ ওলাই যায়।
উম বহুত খৰচ কি কবা।
এতিয়া তোমাৰ ভাবানা এটা কথা ভাবা, তুমি যদি এতিয়া ধৰা বিয়া এখন খাব গ'লা লগৰে হওক বা ওচৰে ক'বাত তেতিয়া তুমি পেজেণ্ট নিনিলেও চলি যাই। আমি ল'ৰা মানুহ ন আমি গ'লো বিদায় কৰি দিলো খাইুচি আহিলো।
ৰু খাই গুচি আহিলো। কেতিয়াতো নহ'ব আৰু।
উম বিয়াখন পতা পিছতে প্ৰেজেণ্ট এটা হ'লেও দিবই লাগিব।
উম নিব লাগিবই হাতত।
ৱাইফজনী লগত যদি যায়। তুমি খালি হাতে যাব নোৱাৰা। আকৌ এতিয়া ফুৰিব-চুৰিব গ'লেও লগৰ লগত যদি যোৱা, তুমি ইমান টকা দৰকাৰ নাই, কিবা এটা হ'লেও কিবা এটা মিলি যায়। কিন্তু তুমি যদি কেনেবাকৈ ৱাইফৰ লগত গুচি গ'লা, চব খৰচা তুমি দিব লাগিব।
অ
তোমাৰ মতে মানে কি হেৰি অ তোমাৰ ৱাইফজনী এতিয়া মানে কাম কৰা হ'ব লাগে নে? নে হাউচ ৱাইফ ঘৰতে?
কি আৰু কাম কৰা হ'লেও ইমান টেনশ্যন নাই ধৰ হেৰি হলেওঁ মানে মিলি কৰি চলিলেই হ'ল আৰু। কামানি কৰা হ'লেতো এটাও ভালেই বাৰু অলপ মানে নিজৰ কষ্টটো অলপ হেৰি হৈ যায় আৰু কমি নিজৰ খৰচতো ওলালেই হ'ল আৰু অলপ-চলপ।
দুয়টাই মিলি গৈ চলিলে
দু উম দুটাই মিলি কিনে তেতিয়া মানে চম্ভালিব ভাল হয় আৰু তেতিয়া, পইচা পাতি অসুবিধা নহ'ব ইমান।
এতিয়া ধৰা কিন্তু মানে তুমি যাৰ লগত থাকিবা ন, সি বহুত মানে মেটাৰ কৰে সি কেনেকুৱা?
উম।
সি যদি এতিয়া জেদ-চেট ধৰি থাকে যে মই ইনকাম কৰিছো ময়েই ঘৰৰ কাম কৰিম নে আকৌ তুমি যদি যেদ ধৰা, ময়ো ইনকাম কৰিছো মই ঘৰত কাম কৰিম নে?
এইবিলাক নহ'ব, মিলি-জুলি কৰিব লাগিব।
ত' এনেকুৱা হ'লে মানে অকণ মান দিগদাৰ হয়।
উম।
বাকী তেনেকুৱাই কথাবিলাক
উম, বাকী কিবা কৰি আছা বিজনেচ?
বিচনেজ নাই এতিয়া বৰ্তমান মই ভাবি আছো কি কৰিব পাৰি? মই ভাবিছো তাকে কাম সোমাই যাও, তাৰপিছত কিবা এটা মানে লাগে ন অকন টকা, বিজনেছ কৰিবলৈও।
ও।
খালি পকেটো বিজনেছ কৰিব নোৱাৰি।
উম কাম-চাম এতিয়া কৰি নিজৰ হেৰিটো বনাই লোৱা বিজনেছ লগাবৰ কাৰণে, তোমাৰ এটা পেকেজটো বনাই লোৱা আগতে।
অঁ, সেইটোৱেই, সেইটোৱেই কৰিবলৈ পইচা লাগিবনতো। সেইকাৰণেই ভাবিছো, এনেকুৱা কিবা এটা
উম।
বিকজ, সদায়-সদায়টো বহি থাকিব নোৱাৰো ন?
উম, অলপ ক'বলে হাতত বেছিকে লাগে মানে এইটো এটা তোমাৰ যদি এতিয়া বিজনেছটো কৰিলে, তুমি অলপ লোছান হৈছে বা কিবা হৈছে, তোমাৰ প্ৰথম ফাষ্ট টাইম ন'? তোমাৰ সেইটো মানে কৰবাট হেৰি ৰিকভাৰ কৰিব তুমি সেইটো লাগিবই মানে একষ্টাকে অলপ।
সেইটোৱেই ন, আকৌ তুমি ধৰা মোৰ অকমান টকা লৈ পিনে তুমি বেছি ইনকাম কৰিব নোৱাৰা।
উম।
এতিয়া মই যদি এক কেজি যদি তোমাৰ আঙুৰ বেছো, বা আপেল বেছো, মই এক কেজি টকাটোৱেই পাম।
উম।
মই, মই বোলে আশা কৰি আছো, এক কেজি আপেল বেছি একদম লাখে, লাখে টকা ইনকাম কৰিম, এনেকেটো নচলিব।
উম।
অ, সেইটো হিচাপত পইচাও এগাল লাগিব ত। পইচা এগাল লাগিবলৈ, মই কামো এগাল কৰিব লাগিব।
অঁ।
সেনেকুৱাই কথাটো।
এনেয়েই হৈ গল, আজি এতিয়া তুমি এতিয়া ধৰ আঞ্জা ধৰ এনেই কথাটো কৈছো। এতিয়া দহ কেজি আনিলা, দহ কেজিত বেছিলা। এতিয়া সেই দহ কেজিত তু যিটো লাভ হব তোমাৰ? সেইটো মানে তুমি, এতিয়া কি কৰব লাগিব। আৰু অলপ বেছিকৈ আনিব লাগিব, নেক্স টাইমটো তুমি বস্তু।
সেইটোৱেই।
আকৌ তাৰ পৰাই আৰু আধা ওলাব লাগিব যাতে, তুমি নিজৰ ঘৰো চলাব লাগিব সেইটো দি।
সেইটোৱে না, এতিয়া ঘৰ চলাব লাগিব, নিজৰো কিবা আছে ন' সেইটোও কৰিব লাগিব।
এনে মানে, অলপ-অলপকে বঢ়াই নিব লাগিব বস্তুটো।
মই এতিয়া ভাবিছো মানে দায়িত্ব-চায়িত্ব নলওঁ বুজিছে গৈয়েই, বাছ কাম কৰিম। এতিয়া যদি তাক
যে একো দায়িত্ব ল'ব নালাগে মানে কবলে প্ৰথমনে ষ্টাৰ্ট কৰি কিনে অলপ মানে নিজৰ ভৰিত থিয় হৈ লব লাগে। তাৰপিছত বাকী দায়িত্ববোৰ মানে সেনেকে কৰিব লাগে।
এই ধৰা এনেকুৱা ধৰ চিটুৱেশ্যন এটা আহি গ'ল, যে মই মানে ইয়াতকৈ তলত যাব নোৱাৰো আৰু। ইয়াতকৈ ঠিক আছে, ইয়াৰ তলত নগ'লেও মোৰ প্ৰব্লেম নাই।
উম।
ত' এনেকুৱা হলে মানে ভাল আৰু।
উম।
মোৰ বোলো নিজৰে খাবলেভালকে পইচা নাই আজি খাইছো কালি, কালি নাই খোৱা। ত' এনেকুৱাতো দায়িত্ব ল'ব নোৱাৰো ন'।
তুমি যদি ভাবিছা আৰু তুমি বিয়া-চিয়া পতাৰ পিছত বোলে নাই কৰিম বুলি এইটো কেতিয়াও হ'ব নোৱাৰে আৰু।
এ সেইটো ইম্পচিবোল।
উম, সেইকাৰণে আগতে কৰি লব লাগিব কৰাছ আগতে কৰি মেলিহে হেৰি আজৰি হৈ ল'ব লাগিব।
যদি তোমাৰ চিনেমা দেখুুৱাৰ নিচিনাকৈ ছোৱালীজনী জনীৰ একদম পুৰা চাপৰ্টিভ তাই এগাল, এগাল টকা দি দিছে। তেতিয়াও বেলেগ কথা তেনেকা বাৰু নহয় প্ৰায়।
ইমানো নহয় বাৰু।
আৰু এটা এ আনেম
আৰু তোমাৰ যদি একো নাই তেতিয়া তোমাৰ লগত কেতিয়াও নাহে।
অ', সেইটোয়ে না হেনেকুৱা ছোৱালী নাহে কতো। বিকজ যিহেতু তাই নিজৰ ভৰিত নিজে থিয় হল, ত' মোক কিয় কৰিব তাই?
উম।
এয়া এতিয়া ক'ব এতিয়া আহিম বুলি। যদি যেতিয়া এবাৰ থিয় হৈ যাব নিজৰ ভৰিত তেতিয়া তোমাক লাত মাৰি দিব।
এ সেনেকুৱাই ন? হিউমেন চাইকলজি টো সেনেকুৱাই। মানুহৰ মনটো এনেকুৱা যে মই পথমে এনেকুৱা লাগি থাকিব এতিয়া তোমাৰ থাকিব যে নাই মই আছোঁ ইয়াৰ লগত।
লৰাই ভাবিব তোমাৰ মই কেনেবাকে কিবা এটা চাকৰি-তাকৰি পাওঁ বা কিবা বিজনেছ এটা কৰোঁ। তাৰপিছত তাক লৈয়ে আনিম।
উম, উম।
কিন্তু উঃ তাৰ একো কোনো নাই সেইটো নাভাবে। তাৰ যে চাকৰি লাগিব সেইটো নাভাবে লৰাই।
উম।
কিন্তু ছোৱালী ভাবিব যে নাই মই কৰি অ', সি নাভাবে যে মই কৰিছোঁ সি নকৰিলেও হ'ব, মই চলাম বুলি সেইটো নাভাবে।
সেইটো কেতিয়াও নহয়।
মই ইমানখিনি কৰি আছোঁ, মই হেৰি কৰিছোঁ সি বহি-বহি খাব নেকি? সিউ কৰিব লাগিব তেতিয়াহে মই যাম বুলি ক
সেইটোয়েটো আচলতে এইবিলাক চিনেমা বিলাকে ৰ্ববাদ কৰি দিছে।
উম।
চিনেমাবিলাক সেই কাৰণে এনেকুৱা একদম অদ্ভুত ছোৱালী এজনীৰ তই যিয়ে নকৰ মই টোৰলগত থাকিম, তেনেকুৱা টাইপৰ ছোৱালী পাবলৈ আজিকালি বহুত টান।
এ এনেকুৱা বহুত মানে হাজাৰজনৰ ভিতৰত তোমাৰ এজনী পাবা।
উম, আকৌ যোনজনী ছোৱালীয়ে তোমাৰ ই পৃথিৱী দেখে, ত' সেইজনী ছোৱালীৰ লগত ছোৱালী পৰা তুমি এটো এক্সপেক্ট কৰিব নোৱাৰা যে তাই তোমাৰ লগত থাকিব।
উম।
সেইটোৱে ন? এতিয়া বলে ঘৰত, তোমাৰ গাঁৱলীয়া ছোৱালী এজনী ঘৰতে কাম চাম কৰি থাকে। তাই তাৰপা তুমি তাইক অ', সেইটো এক্সপেক্ট কৰিব পাৰা, কিন্তু তাইতো ইয়াত তোমাৰ হ'ব নোৱাৰে ন?
উম। এই যোনবোৰ মানে, হেৰি হৈছে অলপ ধৰক ঘূৰিছে ফুৰিছে, ধুনীয়া বোৰে চাইছে, ধুনীয়াখন কৰিছে।
উম।
তেনেকুৱা ছোৱালী তুমি যদি বিয়া পাতিলা ন
উম।
তাৰপিছতো তোমাৰ আ আতৰি যাব তোমাৰ পৰা।
ডিভৰ্চ-ডিভৰ্চ দি পিনে গুচি যাব আৰামচে। তোৰ লগত ফিউচাৰে নাই মোৰ, মই কি কৰিম, তোৰ লগত থাকি পিনে?
উম, যেনেকে কৈ দিব।
তেনেকুৱা টাইপৰ।
গাঁৱলীয়া ছোৱালী হয় তেতিয়া তোমাক মানে এই থাকিব সি যেনেকৈ হ'লেও তোমাৰ লগত।
সিহঁতৰ মানে থাকে ন' সৰুৰ পাই মাকে শিকাই থাকে যে অঁ' দেৱী ভগৱান, অমুক তমুক। কিন্তু আকৌ সেইবোৰ আকৌ সেয়া ছোৱালী তোমাৰ সেইটো নাই ন' আমি মানে যেনেকুৱা বিচাৰো, সেনেকুৱা মানে আমি নাপাওঁ।
উমঁ।
আমি যেতিয়া, আমি মানে একদম যোনটো পাৰফেক্ট বিচাৰো সেইটো আমি কেতিয়াও নাপাওঁ।
উমঁ। তুমি মানে, তোমাৰ লগত যোন আছে ন' তাক পাৰফেক্ট বনাব লাগিব। তাৰমানে আদতবোৰ তুমি, তুমি নিজৰ ভাল লগা কৰিব লাগিব।
সেইটোৱেই।
উমঁ' উমঁ' তুমি যে বিচাৰিছা নাই মোক এনেকুৱাই লাগিব বুলি সেইটো নোপোৱা তুমি কেতিয়াও।
সেনেকুৱা বিচাৰিবলে আমাৰ নিজৰো থাকিব লাগিব ন' সেইটো তোমাৰ এটা কেপাচিটি যে মোৰ, মোৰ যেনেকুৱা বিচাৰিছো মোকো সেনেকুৱাই লাগিব, তুমি বোলে
তেতিয়া পাৰিবা।
অঁ' তুমি বোলে নিজেই বোলে
লেভেলটো আছে।
উমঁ' তুমি বোলে নিজেই শূন্য তুমি বোলে এক, এক এশ বিচাৰি আছা ত' সেইটো কেনেকে হ'ব।
অঁ' অঁ'।
তেনেকুৱা টাইপৰ, হ'ব দিয়া ন' মই কল কৰি আছো‌ অলপ দেৰিকৈ।
অ', দিয়া হ'ব দিয়া।